অ', কি কৰিছা?
এয়া জাষ্ট কৰাইছো এমাত্র ওলাইছে ওলাই গৈছিলো মানে অলপ, মন্দিৰ গৈছিলো আজি।
অ' অ', হয় নেকি?
উম।
কেতিয়াবা মন্দিৰ যাব মন যায় ন।
যায় কেতিয়াবা মন, মানে লগৰটো বাৰ্থডে আছিলে ন আজি।
অ' অ', ভালে কৰিলা।
কলা মন্দিৰে, তাতে যাওঁ বুলি কলে।
উম, উম।
চাহ খালা নাই?
আচ্ছা, খাৱা নাই এতিয়া।
উম, মই আছো ঘৰতে। উম, মই খালো।
যোৱা নাই ক'তো ওলাই?
গৈছিলো।
ক'ত গৈছিলা
এনেই ৰাস্তাত টাউন ফালে গৈছিলো
উম আজি ডিউটি যোৱা নাই
উম নগলো আজি মই যে গাড়ীয়ে নাপালো উম
গাড়ী কি নাপায় নে কেতিয়াবা
এনে পাই আজি জানো কি হল এখনো নাপালো নহয় ঘূৰি আহিলো
অ ঘূৰি আহিলে নে যাব মন নগলে
তেনেকাই লাগিছে
মানে গাড়ীও নাপালো আকৌ যাবলৈও মনটো নগল
উম
কাইলে যাম আৰু
উম কলৈকে যাব মানে যোৱাটো মানে গাড়ীত
আমাৰ ইয়াৰ পৰা মানে অলপ দূৰ খোজ কাঢ়ি যাব লাগে আৰু
উম খোজকাঢ়ি যাব লাগে মানে গাড়ীত যাব লাগে
উম গাড়ীও আহে কেতিয়াবা মানে আমি আমাৰ মানে গাওঁ ন ত গাঁওত ত মান অলপ দূৰ খোজকাঢ়ি যাওঁ গাৱৰ পৰা গ'লে মানে অলমানতে পইচাটো ধেই লয় যে
উম
নে মানে আমি চেন্টাৰলৈকে মানে অকণমান খোজকাঢ়ি যাওঁ আৰু তোমাৰ চেন্টাৰ পৰা যাওঁ
কি স্কুটিটো প্ৰব্লেম দি আছে নেকি আছিলে নহয় স্কুটি এটা
উম
বহুত প্ৰব্লেম দিছে বেয়া হৈ আছে সেইটো কাৰণে যাবলৈ পৰা নাই স্কুটিত
হেনেকে নতুন লম ভাবিছা নে সেইটোৱেই বনাবা নতুন লম বুলি ভাবিছা না নে সেইখনেই গাড়ী বনাবা অহ
উম তাকেতো এতিয়া কৈ আছো বাৰু ঘৰত নতুন এখন লাগে লওঁ নেকি বুলি মানে এই সমানে বহুত পুৰণা হৈ গৈছে ন
উম
তাৰপা দেউতাই কৈ আছে বাৰু লোৱা কথা
অ‌',
এতিয়া জানো কি হয় আৰু চলে মানে তু ছেপ্টেম্বৰ মানতে ল'ব লাগিব।
অহ, পূজা মানত ল'লে তুমি অফাৰ পাবা।
পূজাত ল'লে মানে এইবাৰতো পূজা অক্টোবৰত পৰিছে নেকি?
অহ
পূজা মানতে ল'ম চাগে।
মইয়ো তাকে ভাবিছিলো মোৰ গাড়ীটো মানে এক্সিডেন্ট হ'ল ন' হৈ গ'ল তিনিমাহ মানে।
উম
বহুত বেয়াকে হৈছিলে মানে।
অ',
এখন বনাওঁতে ল'ব চাগে পঞ্চাশ, ষাঠি হাজাৰ মান।
উম, বহুত বেয়াকে হৈছে মানে।
উম
উম
সেইটো কাৰণে ভাবিছো এখন নবনাও চাগে আৰু
মানে মোৰ দাদাৰো আছে তাৰ পৰা দাদা খন মানে চাৰ্ভিচিঙত দিয়া আছে। আৰু আজিকালি বোলে চাৰ্ভিচ ছাৰ্ভিচিঙত দিলে মানে ইমান সম ইমান দিন লাগে।
দিন লাগে অহ পইচাও লাগে।
উম, তা‌পা কৈ আছে এতিয়াতো মই থৈ আহিব পাৰিলো হয় এতিয়া মোৰ গাড়ীখনো এতিয়া চাৰ্ভিচিঙত আছে ওৱান মান্থ মানতো হৈয়ে গ'ল জানা দিয়া অহাই নাই এতিয়ালৈকে।
কি মানে -মানে মেইন চাৰ্ভিছ চেণ্টাৰ কত আছে তেজপুৰত আছে? অহ তেজপুৰ তোমালোকৰ তাৰ পৰা কি অলপ দূৰ হয় নেকি নহ?
উম, অলপমান দূৰ হয়।
উম কি ডিলাৰ বা
মই ডিলাটোৰ নামটো নেজানো। অহ, সি হে জানিব এতিয়া ক'ত দিছে আনিব গ'লে মানে মইও যাম চাগে তাৰ লগত।
হ কথা- পাতি যাব পাৰিবা তোমাৰ গাড়ীটো কথাও
উম, তাকে কৈ আছো এতিয়া সি কৈছে মই চাই দিম বুলি তাৰ মানে তাৰ লগৰ এটা মানে ডিলাৰতে থাকে ন'
উম
তেতিয়া মানে অলপমান হেল্প হ'ব আৰু মোৰ।
উম, তোমাৰ দাদাক মই সুধিছিলো স্কুটিটোৰ কথা তোমাৰ কি প্ৰব্লেম হৈছে সি কৈছে ইঞ্জিনৰ প্ৰব্লেম। তাৰপিছত মই কৈছো এ গাড়ী - ছাড়ী মানে মই ছেকেণ্ড হেণ্ড দোকানো আছে ন' মোৰ চিনাকি মানে নিজৰে হয় আৰু তে এতিয়া তুমি ছেকেণ্ড হেণ্ড ল'ম বুলি ক'লেও' লব পাৰিবা।
উম
এতিয়া কৈছিলো ললে ক'বা বুলি
উম
সি কৈছে একবাৰ মেকানিক সুধি লওঁ কিমান টকা লয় কি কথা কিন্তু আকৌ লোৱাৰ কথাই হৈ আছে বুলি সিও কৈছে
উম লোৱা কথা হৈছে কিন্তু এতিয়া দেউতাই মানে মই ক'লো ছেকেণ্ড হেণ্ড এখন কে লও তেতিয়া অকণমান বাজেটটো মানে মিলি যাব দেউতাই কৈছে ছেকেণ্ড হেড নালাগে নেকি মানে আকৌ বনাব লাগিব আকৌ যদি পতককে বেয়া হৈ থাকে কি হব হ'ব এনেকে বুলি কৈছে আৰু ল'লে মানে নতুন এখননেকে লৈ লৈ দিব এনেকে বুলি কৈছে। এতিয়া জানো কি কৰে আৰু দেউতা আৰু দাদাহে জানে।
নতুনে লৈ লোৱা আজিকালি তুমি ডাউন পে'মেণ্টত লৈ বুলি' ক'লে বিছ মান দিলেই ওলাই যায়। আৰামছে আৰু তোমাৰ মন্তলি ই এম আই এইবোৰত তোমাৰ চাৰে তিনি চাৰি হাজাৰ মান আহিব ধৰা।
উম এনে কোন খন ললে ভাল হ'ব
অ তুমি টি ভি এছৰ ল'ব পাৰা নহ'লে হন্দা ল'ব পাৰা ছোৱালী মানুহৰ স্কুটি ন হন্দা হ'লেও ভাল হব এক্টিভা
উম
আমাৰ ইয়ামাহাৰ লব ল'ব পাৰা গাজিয়া নহলে কিবা ফাঁচি নল'ব পাৰা
মোৰখন এখন এনড্ৰক আছিল মানে এনড্ৰকখন যে বহুত তেল খাই জানা।
তেল খাই বাৰু সেখনৰ থাৰ্টি ফাইভ মান মাৰিছে বহুত তোমালোকৰ তাৰ পৰা যদি আহো বুলি কোৱা তোমাৰ দুশ আঢ়ৈশ টকাৰ তেল ভৰাবই লাগিব বহুত দূৰ হৈছে তোমাৰ লগত তাৰ পৰা ইয়াৰ লৈকে
উম বাকী গাওখনে মানে ইমান তেল নাখায় কিন্তু এন্দক খনে মানে বহুত তেল খাই দিয়ে নহয়
উম এক্টিভা নহলে জুপিটাৰ এনেকা হলে ভাল আৰু
আৰু মানে মোৰ স্কুটি আমাৰ ভাইটিয়ে বেয়া কৰিলে জতে ততে গুজি যায় তাৰ এক্সিডেণ্ট কৰি দিয়ে
উম উৎপতীয়া আছে অলপ মানে
উম বহুত উৎপতিয়া
আজিকালি ল'ৰাবিলাক জানাই দেখোন সৰু সৰু বয়সতে গাড়ী স্কুটি লাগে। মোৰ ভাইটিটো নাই বাৰু এইবিলাক চখ
উম গেমৰো আছে তাৰপা আকৌ লগৰ বোৰ আহে আহে ন আহি পেলাই ব'ল আজি ইয়াত যাওঁ তাত যাও তাপা মোক সোধেও বা স্কুটিখন লৈ যাওঁ দেই অক নিদো বুলি ক'লেও বেয়া লাগে প্ৰথমতে কও নালাগে নিদো মই তই বেয়া কৰি আন এনেকে বুলি ক তাৰ পৰা কয় মই ভাল কৰি দিম নহয়
সি তেল চেল ভৰাই দিম বুলি কয় ছাগে হে হে
তাৰপা মোক হেৰি কব হেৰি স্কুতি খন লৈ যাওঁ দে তোক মই পইচা দি দিম নহয়। কিমান লাগে তাৰ পৰা পইচাও নাই মানুহতো কি হয় আহে পাতা নাই আৰু তাৰ।
কেতিয়াবা চাগে ঠেলি ঠেলি আহি থাকে তেল খতম হয় হম
ইমান উৎপাত
কিহত পালে এবাৰ সি
উম এবাৰ হেৰি টুৱেলভত
তোমাতকে বেছি সৰু নহ'ব চাগে
উম হুম বেছিকৈ নহয় মোতকে
তুমি বি এ কৰি আছা নেকি
উম মই বি এ এবাৰ ছিক্স এম
এক্সট্ৰা হেৰিও কৰি আছিলা নহয় কিবা অঅঁ
এক্সট্ৰা কৰি আছিলো বাৰু কৰি আছো
উম
মানে ইটোত খালি বি এটোত মানে খালি একজাম দিবলৈ যাওঁ তাৰ এইটোত ক্লা কৰোঁ
উম পঢ়াটো মানে কেনেকে কৰা পঢ়া নে নপঢ়া
পঢ়ো বাৰু পঢ়াটো
উ
অলপমান দিগদাৰ হয় উম উম তেনেকুৱাই কৰো আৰু এতিয়াতো টো ইটো লাইনততো নপঢ়িলেও নহ'ব নহয়
উম আৰু তোমাৰ যোনটো কাম কৰিছে সেইটো কামতটো তোমাৰ বেছিকে চোৱা চাই কিনে শিকিব লাগে ন তাতো চাগে ইমান পঢ়া লিখাত নাই চাগে মানে বেছি নাই ধৰা
উম একজামো আছে আৰু প্ৰেক্টিকেল দিয়ে বহুত
উম উম
এইটোত মানে মেডিকেল লাইনৰ মানে বহুত প্ৰেক্টিকলে থাকে
উম তাতে মানে চাই আৰু এক্জামটো
উম
তেটজ হয়
উম মানে ছাৰাহতৰ লগত কথা পতা আছো মানে উ বি এ তটো মানে কৰি আছো ন মানে মানে এতিয়া যে মই যোনটো বি এ কৰি আছো মানে কথা পাতা আছে যে মই অকল হেৰি এক্জাম দিবলৈ আহিম তাৰ পৰা কৈছ মানি লৈছ আৰু হ'ব দে তেতিয়াহ'লে এক্জাম দিব আহিব মই মানে এইটোও কৰি আছো বুলি কৈছো তেওঁ ভাল
প্ৰাইভেট কে এনেকে যদি তুমি পো বুলি কোৱা তেনে পইচা দিব লাগে নে চাগে
উম বইচা দিব লাগে
উম
চানী জিলা আজিকালি কি হ'ব
কিমান কিমান দিব লাগে মাহত
কোনটো বিয়াতটো নো
বি এ টো মানে কিমান লয় তিনি চাৰি এনেকুৱামান লয় আৰু
উ একজামৰ ফিজটো লয় আৰু চাগে
উম মিলাই কৰি তেনেকেই গৈ আছো উমম মানে লগৰ বোৰ আছে যে সিহঁতে কিবা নোট দিলে মানে মোক দি দিয়ে কোনফালে যে মই মেনেজ কৰি আছো নহয়
উম কৰিবই লাগিব না।
উম এইফালে কেৰিয়াৰ এইফালে।
ৰুম ৰুমতোতো ভা় চ ৰেন্ট দিয়া ন। ৰেণ্টো আছে ্
পাঁচ হাজাৰকৈ ৰুমৰ বাৰু ইমান টেন্চন নাই। উম পাঁচজনীকে থাকো ন হাজাৰ হাজাৰকে দিওঁ।
অ অ চলি যায় বাৰু এক্সট্ৰা ইনকামো লাগে ন হ'ল বোলেও।
উম এক্সট্ৰাটোতো লাগেই ন উম।
আৰ্নিিং কৰা এনেকুৱা প্লেটফৰ্ম আছে বাৰু মোৰ লগত বহুত কেইটামান।
উম।
মানে কি বুলি কয়। পাৰট টাই চলি থাকে আৰু ধৰা ডেইলি ইনকামটো লাই থাকে কিবা কিবি।
উম মানে মই কৈছিলো হা ঘৰত মানে।
এনেকুৱা মই এইটো কৰি থাকিম। তাৰ পৰা পাৰ্ট টাইমো মই এনেকে কিবা এটা জব কৰোঁ, তাৰ পৰা আকৌ ঘৰ পৰা মানে মানা কৰিছে যে তই ইটোও কৰি আছ সেইটোও। কৰি আছোঁ আকৌ সেইটোও কৰিবি তই কোনফালে কোনটো হেণ্ডেল কৰিবি এনেকে কৈছে। সে আৰু তাপা উম সেইটো কাৰণে মানে এতিয়া মোক সেইটো কৰিবলৈ দিয়া নাই মানে পাইছো বাৰু নোপোৱাও নহয়।
উম।
কিহঁত পাইছিলা।
এইয়া কলেজৰ লাইব্ৰেৰীত থকা তাপা আকৌ। আকৌ মানে বুক ষ্টৰ আৰু তাৰপৰা এনেকুৱা মোবাইলৰ। দোকানত থকা মানে এনেকুৱা কিবা কিবি আৰু তাৰপৰা এনেকুৱা মল বিলাক অত থকা।
অ অ।